আছো
কি কৰিছ
এয়া শুই আছো
বাকী ভাত পানী খুৱাব হ'ল নাই মই শুনিছোঁ শুনিছোঁ ভাত পানী খুৱাব হ'ল নাই
খালো খালো খালো আজি ভাত উম ভাত ললো নিমখ জলকীয়া
নিমখ ভে খাইছ যেন পাইছো এইকেইদিন
নিমখ ম ভাতৰ লগত আজিকালি নিমখটো খওঁহেই অকণমান হলো
নহ খাব লাগে বাৰু খোৱাাতটো বেয়া নহয় কিন্তু বেছি শিখোৱাাতটো বেয়া মান নে গম পাইছনেে
চেনিীটো বেছি খালো যায় ম
তাকে এই চাহত অকমান চেনতটো গম কেে খাবি গম পাইছ
চান উম সেইকাৰণে নিমখ খাইছো আজিকালি মানে
অ সেই চাহো নিমখতটো দি খাবি তেতিয়া
উম উম আজিকালি চেনিী নাখাওৱে বাৰু
তে ভাল হৈছে গুৰ খাবলৈ লোৱা অ একেলগতে একেলগতে খাই থাকিলে বেয়া নহয় ভালেই বাৰু একেলগতে খালে এ বস্তু
বেছি বেছি আগত প্ৰব্লেম নিদিয়া আৰু
তাকে ভালেই ভালে ভালে ভালে বাকী এনেকে এইবিলাক আমাৰ এইফালে যে এই লুং চুং যে আছে যে কি হৈছেগৈ এইবিলাকত ঠিক হৈছেগৈ নাই কথা
লুং চুং না হোৱা না হোৱা
নাই শি ন মানে তই সিদিনা মই ফটো এখন দিলেই মই পালোঁ চালোঁ তাৰপিছত মানে কথাটো কি যে মই বুজিয়ে পোৱা নাই মানে ভালকে মানে কথাটো দেখোন তেনেকে মানে সেইবোৰ দেখি পেলাই যেন লগা নাই তই কোৱা কথাটো যে সেইটো হৈছে
সেইবিলাক আগৰ ফটো
অঁ আগৰ নেকি সেইবিলাক
আগৰ ফটো এতিয়া লগাইছে ঘহণীয়েকে
আহ
নিকছে এতিয়া দুখ হয়ছে
চবে মিলি থাকিব লাগে
মিলি থাকিব লাগে এতিয়া কি হল এতিয়া ক'ত কি কোন আছে সটো নাজানো দ
অ সেইটো জানিব নালাই বাৰু সেইটো নজনাই ভাল সেইটো দৰকাৰ নাই বাৰু জানিবলৈ বৰ বেছি লোকৰ কথা কথাতে কয় নহয় বেছিও হা
তাতে আকৌ সেইদি পিটিলে
অঁ
এ আমাৰ আমাৰ ঘৰৰ ওচৰ যে কঠীয়া যে
গম পাইছো গম পাইছো গম পাইছো গমাইছো গমাইছো এই সেই দুুডাল
নহয় তা ফন্দৰ
অ অ
দুডাল নহয় দুডাল দুডালতটো নহয় বাৰ ডালৰ পন্ৰৰ আমাৰ কতিয়াৰ যে দোকান যে আছে যে ডাঙৰ
আহ গমাই আহ গম পাইছো গম পাইছো এই বগাাকে লৰাটো আৰু
বগাকে লৰাটো আৰু সি পিটিলে মানে এতিয়া কৈছে হাতটো মানে ফেকচা হৈ গ'ল যেন লাগিছে তা ভাগ
অ যেতিয়া এক্স ৰে কৈছে
অ মই কিন্তু জীৱনত সেইটো মানুহৰ নামে শুনিছো দেই ভাইটিও দাদাও
অ
গম পাই যোনাই ভাইটি দাদা ভাইটি দা গম পাইছো এইটো প্ৰথম নাম শুনিছো আকৌ দেই বহুত ভাল লাগিল শুধি পেলাই মোৰ হাহি ওঠে শুধিলে কথাটো মনত পৰি যায় গম পাইছেনে ভাইটিও দাদাও
উম
ভাইটিও দাদাও
উ কন ভাল আছে আবৌ
এ সন্মান আছে ডাঙৰ সন্মান আছে
উম
আগ আগতে আগতে যে কিন্ধা আ যে অকল সি হৌ দোকানতে পাই
হা
এই কিন্দা জয় বোলো মনত আছে নাই
অ তিনিটা অ খাইছো খাইছো খাইছো
প পঁয়ত্ৰিছ টকা যে লৈ যে
আগতে পয়ত্ৰিছ টকা আছিলে একে পঞ্চাছ টকামান হ'লগৈ
এতিয়া বেছি হ'ল মই পয়সত্তৰ টকালৈকে কিনি পাইছোঁ
হা ত নিজে খাবলৈ নহয়
মই নিজে খাব মই নিজে খাবলৈ বাদতিও মই আজিলৈকে নিজে পঞ্চাশ টকীয়া চকলেট টা খাই পোৱা নাই কিন্তু মানুহক মই কেতকিয়া চকলেট চকলেট কিনি দি পাইছো সূত চোন
কেটকিয়া
এনে আন্দাজত কবা কেইটোকিয়া মানে
তিনিশ এই চাৰিশ টকাটো কিনি পাইছ নাই
হা
তাকে গম পাইছো মই ত এটা কিনিছিলো অ হেৰি সাতশ পঞ্চাশ টকা লৈছিলে এতিয়াও আছে মোৰ ওচৰত বাঁন আকৌ মোলে নহয় বাৰু বেলেগলে বেলেগে খাইছে মই
বাহটো ত দিছে
বাহহটো মোৰ ইয়াত পেলাই থৈ গৈছিলে মই থৈ দিছিলো
অ অ অ অ
সেইকাৰণে মানে মোক বাহটো দি থ গুচি গল গম পাইছ? সেইটো কাৰণে তেনেকুৱা কথা এই চকলেটৰ পৰাতটো আৰু এই চকলেটটো যে ভৰাই থৈ বাৰ অ' খাই বৈ চকলেটৰ বাৰটো মোৰ ইয়াতে পেলাই থৈ গ'ল মোৰ মোৰ ঘৰতে।
উম ঠিকে আছে।
তাকেহে এই নখত যে লগাই যে ৰংটো যে।
উম।
এই কিবা হেৰি অ মানে বহুত ভাল হেৰি আৰু মানে ত সেই এল যে মল বুলি যে কৈ যে।
আহ।
তেনেকুৱা এখনত গৈছিলো তাৰপিছত তাত মানে সেইখননৰ মানে তো অকল ব্ৰেণ্ডেড মানে ৰ দামী দামী বস্তুবিলাকে পায় আৰু কম দামী নোপায়ে।
উম।
তাৰপিছত সেই নখত গঁহা ৰং এটা নখত গঁহা ৰং এটা কিনিছে। সেইটো কি বুলি কয় মোক কৈছে এইটো কিনো নাই মই বোলো কিন কিনো আৰু। অহ এইচ কিমান হ'ব ন খুব বেছ না কিমান হ'ব নো খুব বেছি হ'লে আৰু খুব বেছি বোলো সতৰ আশী টকা মান হ'ব আৰু খুব বেছি দুশ টকা ভিতৰত হ'ব।
উ
কেইটকা সুধিছোঁ কৈছে বোলে পাঁচশ আশী টকা। মই মা মই মানুহতো মই মানুহটো ৰঙা চিঙা পৰি গৈছো কাণখন ব বমাই গৈছে মোৰ আৰু।
তাকো এ কিনি মেলি আনি তাতো দোকানীতো এনেকে সুধি সুধি ল'ব নোৱাৰি। ন যে মান তটো এইটো কেইটকা এইটো এইটো কেইটকা এইটো কেইটকা বুলি তই সুধি সুধি ল'ব নোৱাৰি তই তই গোটেই বস্তুখিনি লৈ আহ তাৰপিছত ত লাষ্টতে এইডোখৰতে ত গোটেইখিনি হিচাপ কৰিব।
দিব লাগিব হিচাপ কৰিব লাগিব অ'।
তই তেতিয়া বস্তু এটা লৈ আহিছ তাতে বেলেগে লৈ আহিছ তই নালাগে বুলি কি বুলি ক এইটো নালাগে এইটো ঘোৰাইত এইটো পইচা বেছি এই তেনেকৈ তই কি বুলি কি আৰু তাত ল'বই ল ল'বইলগীয়া হৈ যায়।
আহ।
এইেই নকবি আৰু। সেইটো সেইটো থৈ যোৱা নাই এইেইটো বাঁহে চাহহে লৈ গৈছে বাৰু।
সেইটো দু দুইটাই বাহ ফ ল কৰো নে লো গ বুলি।
এ এ এটা মাহটো মোৰ মলে থৈ গ'ল দামী মাহটো ম থৈ গৈছে চকলেটৰ।
উম।
গম পাইছ নে নাই?
এতিয়া
বহুত দামী চকলেট য়ে খায়।
অ' নাই আমি ইমান নিদিওঁ, বিশ টকীয়াতো ডেইমিল
তাকে মই আকৌ মই তেতিয়া কথাটো কি বুলি কৈছো। সেই দুইটা বস্তু ভাৱ না চকলেটোৱে আৰু নখত ঘহা ৰংটোৱে একেদিনাই কিনিছ মোক সেইদিনা কিমান পইচা খৰচ হ'ব লাগ
তাকেইতো।
আৰু লগত আৰু ঢেৰ কাপোৰ কিবা কিবি ঢেৰ আছে। এটা আকৌ চকুৱে ডাঙৰ হৈ গৈছে। তাই কৈছে ভাইটি তুমি বোলে, এই আৰু কি দুবছৰমানতে ইমান বস্তু কিনি পোৱা নাই নেকি বোলে।
অ, দুব চৰকীয়া আমি জীৱনত তেনেকে কিনিয়ে পোৱা নাই আকৌ কাপোৰ চাপোৰ তেনেকে। বহ
তাকে তেওঁলোকক দিছিলোঁ আৰু।
অ, নহয় তই নিজে কৈছ মই আমি বা কিনো জানো।
আমি একোৱে নিকিনো মোৰ ছাট অকলে এটা ক'বলৈ গ'লে ভাল চাট ক'বালৈ যাবলে। আমি অকল খাওঁ। বেলেগ বস্তু দৰকাৰ নাই কোন কি হৈছে অহ,
আৰু এতিয়া ছোৱালী মানুহ। এই বেলেগ কিবা এটা হলেও যাবলৈ এক্সত্ৰা কাপোৰ ক'ৰব যাবলৈ ফুৰিবলৈ যাবলৈ একটা কাপোৰ, বিভিন্ন-বিভিন্ন ধৰণৰ কাপোৰ থাকে। এতিয়া আমাৰ কি হয় আমি ঘৰত যোনটো তুমি আমি য'ত নাযাওঁ সেইটোকে পিন্ধা
মইতো এ ইয়াতো আজিলৈকে কেতিয়াবা ভাল মই যিমান ল পেট পিনিধুছো তাতক মই গোটেই ইয়াত তো দেখি থৈছ মই হফ পেন্ট পিনিয়ে মো গোটেইখন। এইাক কাপোৰ কানি ধং নাই দকাৰ নাই। অ, মূলন গুৰুত্ব দি নাথাকোঁ।
যিমান পইচা থাকিলো আমি অকল খাওঁ।
অ, সেইটোৱে আৰু এইফালে এই ভগৱানৰ দোকানখন অকণমান ধনী কৰিছোঁ।
ভগৱানৰ দোকান খন ধনী অ', ভগৱানৰ দোকানত পইচা দিছোহে দিছো, দিছোহে দিছো, ভগৱানৰ দোকান দোকানেই হৈ আছে আগৰ নিচিনা।
তাৰো পইচা খাই-খাই ৰূপ কেইটা থাকিছে নে কি হৈছে। দেখিছ নে নাই।
চাহি
চাই জানা হ নাই গোটেই কেইতা দি তাই যে তিলিকাহে লাগিছে গোটেইকেইটা। পাৰিব লাগে। তাকে ইমান পইচা গোটাই ইমান, ইমান পইচা গোটাই ইমান পইচা গোটাই কিন্তু বেমাৰ এটা হ'লে নেথাগে আৰু।
উম, আৰু সিহতৰ দোকানত ব্ৰইলাৰ জোনকটা পায় মানুহৰ খতি একেই। পলিঅ'
অ, তাকে অ, এই অকমানি-অকমানি। এই ইহঁতৰ দোকানত ব্ৰইলাৰ মই অকণমানো টেষ্টেই নাপাওঁ অকণমানো ভাল নাপাওঁ খাই সোৱাদেই নাপাওঁ। পাৱন
সেইটোৱ সৌবিলাকত উম, ডাঙৰ হলে এতিয়া খাবলে ভাল।
এক কেজিতকেও তলৰ গিতা কাটে।
উম, সেইটাই আৰু জন্ম হৈ লৈ আহে আকৌ। আমাৰ এতিয়া ফাইভ জিৰ লগ কনটে্ কৰিব ফাইভ
তাকে তাৰ লগতে কথাটো পতাই দিম নেকি এদিন বেয়া হ'ব নিকি বাৰু।
বেয়া নহয় বাৰু তাৰ লগতে পঠাই দিলে এতিয়া। আমাৰও লাভ হল তাৰো লাভ হল।
এ গোটেইখিনি চলি থাকিলে আৰু মিলা প্ৰীতিকে, ভালেই হ'ব চবৰে চিনাকি চাহ চিনাকি চাহ চিনাকিবোৰোঁ বাঢ়িব। ৰাইজৰ মিলিজুলি চৰকাৰ আৰু। মিলি জুলি চৰকাৰ আৰু।
মিলি জুলি চৰকা সেইটোৱে আৰু বেলেগে ধনী হক। আমি তেনেকে চবকে ধনি হোৱা বাটটো দেখায় দিম
এবে
উম
আমি আম আমাৰ নিচিনা মানুহ নাথাকিলে অক মানুহ ধনী নহব যে
ধনী নহব অ
অ আৰু যদি চব আমাৰ আমাৰ নিচিনা নহয়ও আমাৰ নিচিনা দুটামান যদি জন্ম নহয় তেতিয়া চোবেই ধনী হ'ব ঘৰে ঘৰে ধনী মানুহ ঘৰে ঘৰে ধনী মানুহ তেতিয়া পইচা কোনো অধই নালাগিব
উঠোৱ নাই পইচা কি বস্তু পইচা চিনি নাপাম ত উম
কোনো পইচাক গুৰুত্বই নিদিব কি বস্তু পইচা কোনো দয় গুৰুত্ব নিদিয়া
কাগজৰ কাগজ পাতৰ নিচিনা হব
সেইট তেতিয়া চৰে ঘৰে ঘৰে দলি মানুহ ৰাস্তা
ৰাস্তাত উম পইচা বুলিবলে পালেও এতিয়া এটকাটো হ'লও এতিয়া হাজাৰ
পলাৰিব প
যেনেকুৱা তেনেকুৱা মানুহ এই ঠাণ্ডা দিনত জুই পোৱাব
জুই পুৱাব নজ্বলিব সেইফালে জ্বলাই দিব
তাকে এই আমাৰ দাচক কবি আৰু আপুনি বহুত ডাঙৰ উপাধি এটা লৈ জ এই তাঁৰ গছ আৰু আপোনাৰ দোকান যো
অ
তাক লাগিলে ইহতৰ ঘৰটো দেৱাইে নকে এবা এই ইয়াৰ ঘৰ চব আহ আপোনাৰ গাঁত জক কুকুৰও মুতিবলৈ নাই ভিতৰতো যে যে ভেকুলী জেকুলীও নোসোমাব নেকি এইটো গোটটো এটা গোহাই আৰু কাপোৰ চাপোৰ লগাই গোটেইটো গুঢ়া এটা মানে
গুয়া বনায়
সেইটো কাৰণৰ আগফালৰকণ যি ধুনীয়া দোকানখনৰ আগফালৰ গলে যি ধুনীয়া বাকী গোটেই ভিতৰতটো সোমাব ললো
অ